হেল্ল'
হেল্ল' অ নমস্কাৰ
নমস্কাৰ
মাত্ৰ শুনা পাইছেনেে
অ পাইছো আপুনি
অ অ পাইছো দেই শুনা পাইছো
অ
কি কৰি আছেো আপুনি
নাই এনেই বহি আছো
আচ্ছা
বাইদে ওৱাই মই তুমি ক'ব পাৰোঁ নেকি?
অ' অ' নিশ্চয় ক'ব পাৰা, নিশ্চয় ক'ব পাৰা একদম।
ঠিক আছে।
চ', মইও আৰু চাহ খালো এতিয়া বহি আছো।
অ', ময়ও এনে বহি আছো বিছকি খালো, পানী খালো, চিপছ খালো।
আচ্ছা, আচ্ছা অ' বহুত গৰম দে ন বহুত গৰম উম, বহুত গৰম দিছে। নে আজিকালি নহয় গৰমে বাঢ়ি গৈছে, ঠাণ্ডাৰ বতৰটো ইমান নাইয়ে। কিন্তু গৰমটো ইমান বাঢ়ি হৈছে নহয়। মানে থাকিব পৰা টান হৈ যায়।
সেইটোতো হয়, তথাপিও দুইদিন তিনিদিনৰ পৰা অকমান কমিছে। মাজতেটো বেছি গৰম আছিল। অ', এতিয়া অকমান ব-বতৰটো অকমান ভাল কৰিছে আগৰ পৰা।
অহ।
বৰষুণ দি আছে ন', সেইকাৰণে।
অ', আজিৰ দিনটো কেনেকে গ'ল আপোনাৰ?
আৰু বৰিঙে হৈ আছো ঘৰত বহি বহি, এলাহে লগা হৈছে মোৰ।
অ', সঁচাকে কিন্তু ঘৰত বহি কিন্তু ভাল নালাগে।
আৰু মই বৰ বৰ্তমান অকলেহে আছো ন সেইকাৰণে, পুৰা গোটেই দিনটোয়ে এলাহ লাগে।
অ', অ', সঁচা সঁচা, উম। তেতিয়া আপুনি যেতিয়া নহয় এনে আজৰি সময় আপুনি গ্ৰন্থ, এইবোৰ প-পঢ়িব পাৰে উপন্যাস ভাল লাগে ন' এইবোৰ পঢ়ি, পঢ়ি এইবোৰ ভাল লাগে অ'। এইবোৰ পঢ়িলে ভালে লাগে, আজৰি সময়তো মই পঢ়ো, মানে পঢ়ো এনে পঢ়ি পেলাই ভাল পাওঁ। কিন্তু মোৰ নহয় ইমান সময়ে নাথাকে জানেনে।
সেইটোতো মোৰো হৈছে। এই অৱস্থা একে মোৰো, কিন্তু এতিয়া মানে বৰ্তমান কেইদিনমানৰ পৰা মানে ঘৰতে আছো। বাহিৰত যোৱা নাই ন', সেইকাৰণে সময় মানে এনে গৈ আছে মোৰ, অকলে আছো যে।
আচ্ছা, আচ্ছা। এনে আপুনি কি ফেষ্টিভেল কৰি ভাল পায়?
মই?
অ'।
মইতো ফেষ্টিভেল এনে, আমাৰতো বেচিকেলি আমাৰ চথ পূজা হয়। চঠ পূজাটো আমি বেছি মানো, বল মোৰ মানে আটাইতকৈ বেছি ভাল পাওঁ চথ পূজা ফেষ্টিভেল।
আচ্ছা আচ্ছা, অ', মানে সেইটোয়ে এনেতো আমাৰ অসমততো মানে বিহুটোতো মেইন হয়েই না।
অ' বিহু ফেষ্টিভেল হয়, উ মানে চবৰ ৰি চবৰে মানে বেলেগ বেলেগ থাকে ন ফেষ্টিভেল। যেনেকে বিহাৰীত হয় ছঠ পূজা। অসমীয়াত সিহঁতে বিহু পালন কৰে আৰু আমাৰ বেংগলীতটো দুৰ্গা পূজা কৰে, আপুনি কি হয় বেছিক বেংগলী
অ', অ', এনে আপুনি চথ পুজাত কি কৰে?
চথ পুজাত আমাৰ ত থ্ৰী ডেজ থাকে, মানে তিনিদিন আমাক ফাষ্টিং কৰিব লাগে। পূজা হয়, মইতো ন কৰো মোৰ হাজবেণ্ড আৰু মোৰ মা কৰে মোৰ ডাঙৰ বাইদেউ কৰে মই যাও ফুৰিব ঘ তত যওঁ মমি
অ অ ঘাটত নাই কেনেকে কৰে প কেনেকে কৰে এনে পূজা ঘাাটত যোৱাটোে মেইন হয় ন
ব'লাগে
আচ্ছা আচ্ছা অ
সূৰ্য দেৱতাক জল হাতখন মানে উঠাই তাতে আহ তেওঁক মানে পূজা কৰিব লাগে মনে দি মাতিব লাগে
আচ্ছা আচ্ছা অঁ অঁ অ অঁ সঁচা সচা তে
মানে চবে কয় বহুত শক্তি আছে মানে
আচ্ছা আচ্ছা অ অ অ অ আমাৰো এইটো কৰৰু মানে এতিয়াতো দুূৰ্গা পূজা আকৌ আহিয়ে আছে
উম অ এতিয়াতো বেছি দিন নাইও দুৰ্গা পূজাৰ কাৰণে দ দুৰ্গা পূজাতটো আৰু কেইদিনমান পিছত আহিয়ে পাব
অ শৰৎ কালত হয় শৰৎ কাল মানে আহি পালে আৰু দুূৰ্গা পুজা জাৰ যেন এটা মানে
আমাৰটো এই যে ছঠ পূজা যে ছঠ পূজা আপোনাৰ মানে দুটা মাহত হয় এটা আপোনাৰ চৈত্ৰীত হয়
আচ্ছা আচ্ছা
আৰু এটা আপোনাৰ হয় ক্তক মাহত গুতা চাত পূজা হয় ত যোনটো বেচিকেলি মানুহে মানে এটাই কৰে কাৰ্তিকখন বেছি কৰে কিন্তু আমাৰ নিয়মত আমি দুটা পালন কৰো বিকজ হেৰি যোনে মানে মান্তি ৰাখে আৰু
অ অ আচ্ছা আচ্ছা আচ্ছা অ মানে কি হয় নহয় বেলেগ বেলেগ সববোৰ চাই মানে জানিব লাগে কি আছে কি নাই না এইটো ভাল লাগে অ ভাল লাগে এইটো শুনিিবেলাই আৰু আপোনালোকেতো চব পূজা যে কৰে তাতে যে এটা আহ কি বনাই নহয় ঠকুৱা বুলি যে কয় এইটো বৰ সোৱাদ দেই বহুত ভাল লাগে
অ সেইটো আমাৰ মানে মেইন মহাপ্ৰসাদ বুলি কয় মহাপ্ৰসাদ সটো আপোনাৰ বেচিকেলি মানে সেই োৱে বেছি মানে তাতে ইম্পৰ্টেণ্ট বস
অ অ অ অ এইটো কিন্তু চবে বনাবয়ে মানে ছট পূজাত অ অ উম স আৰু টোৱে আৰু শৰৎকাল আহিলে মানে দুূৰ্গা পূজাৰ এনে পুৰা লাগি যায়
অ মোক দুূৰ্গা পূজা বিৰাট ভাল পাওঁ সৰু মইো দুূৰ্গা পূজাওতো তিনিদিন থাকে ন
অ নাই পাঁচ দিন থাকে দুূৰ্গা পূজা আজিকালি আৰু মানে চাৰি দিন পাঁচ দিন আপুনি ধৰি ল'ব পাৰে পাঁচ ধৰি লব পাৰে আহ আহ বহুত ভাল লাগে কিন্তন্তু
উম
তয়ে
তুমি ক'ত ক'ত যোৱা ফুৰিব
অহ।
ক'ত? তুমি ক'ত ক'ত ফুৰা? মানে ক'ত ক'ত যোৱা?
অ' দূৰ্গাপূজাত ত' দূৰ্গাপূজাত' মানে মেইন এইটোৱেই। ফুৰিব লাগিবই। ফুৰিব যাম। খাম। এইটোৱে মেইন হয়। অহ।
কাপোৰ লোৱা হয়, ন পোচাক লাগে নতুন। তাৰপিছত আকৌ খোৱাৰ নতুন -নতুন মানে ভেৰাইটিজ লাগে আৰু ন?
অহ একদম বেলেগ ফুৰ্তি কিন্তু। নতুন কাপোৰ পিন্ধিম। ফুৰিবলৈ যাম। খাম। না।
উম।
একদম বেলেগ। সেইটোৱে। হ। বহুত ভাল লাগে কিন্তু। এনে এনে মানে শৰৎ কাল আহিলেই নীলা আকাশ শুকুলা মেঘ। হয় নে নহয়?
অহ।
অ' আৰু কহুৱা ফুলেৰে ভৰা প্ৰাকৃতিক পৰিৱেশে বহুত ভাল লাগে। শৰৎ কালটো এটা বহুত ধুনীয়া তেতিয়াই মানে এইবোৰ চায়ে বুজা যায় যে - অ'আহি আছে দূৰ্গাপূজা আৰু। উম। হেতুয়ে। আধুনিক সংগীতৰ লগতে এইটো যে পৰম্পৰাগত লোকবাদ্যৰ এটা সুন্দৰ মিলন হয়, বহুত ভাল লাগে। আপুনি দুৰ্গাপুজা পূজাত চাব, এ এটা দুৰ্গাপূজাত চাবা মানে য'তে যাবা আধুনিক গানৰ লগত যে মানে লোকবাদ যে এটা সুন্দৰ লোকবাদ্য যাতে বজায় আৰু আধুনিক গানো বজায়। ত' বহুত ভাল লাগে মানে। এটা বেলেগ ফূৰ্তি হয় তেতিয়া।
যোৱা বছৰতো জুবিন গাৰ্গৰে বজাইছিলে পুৰা ন?
অহ। অহ। অ'। অ',।
পাছত মানে তেওঁৰ মৃত্যু হল ন,
অঁহ। অঁহ। এইটোৱে বহুতআমাৰ অসমৰ বাবে বহুত
গান বজাইছে আৰু। চব ফেষ্টিভেলতে এনেকুৱা নহয় যে দুৰ্গাপূজাতে খালি বজাইছে। যেই কোনো ফেষ্টিভেলতে তেওঁৰে ওপৰত বজাইছে।
অহ। অহ। হেতুয়ে। এইটো শোকটো মানে আমাৰ অসম মানে, অসমে লব পৰা নাই নহয়। আম আমি ল'বই পাৰা নাই, এই শোকটো। কেনেকে কি হ'ল মানে সেইটোয়ে আৰু। অহ। বিহু ক কৰি লওক, দূৰ্গাপূজা কৰি লওক, মানে তেও হলে মানে চব। তে তেওঁৰ বিনাকৈ বহুত মানে বেয়াই লাগে। সেয়ে।
তাকেইতো।
অহ। আৰু দূৰ্গাপুজাত আপুনি এনে ফুৰে যেতিয়া, ফুৰিবলৈ যেতিয়া যায় কি খাই বেছি ভাল পা ভাল পায়?
মই ফুৰিবলৈ গ'লে
উম।
কি বেছিভাগ মানে মছলা-মছলা অলপ কি কয়?
মানে উ। মানে মচলা জাতীয় খাদ্যই আপুনি বেছিভাগ খায়। অ' অ' এনেতো অ'। এনেতো মানে আমিতো স্বাস্থ্যকৰ খ -খাদ্যই খাব লাগে। কিন্তু তেতিয়া পূজাত আৰু পূজাৰ দিনা কোনে এইবোৰটো মানিব ন?
সদায় নাখাওঁ।
অহ। অহ। পূজাৰ দিনত টো খাবই লাগিব। অহ। অহ। সেইটোৱেই আৰু তেতিয়া মানে ইমান এইটো ৰাস্তাৰ ফলত যে মানে ষ্ট্ৰীট ছাইডত যে বহে ইমান টেষ্টি টেষ্টি খাোৱাা হয় তেতিয়াাতো খামে ন তেতিয়া আৰু ক'ত আহ সেইটোৱেই
ৰাস্তাত মানুহে পেণ্ডেলে চাব না ইমান মানুহ চাব দুুনীয়াৰ ডিষ ভিৰ ইমান ভিৰ হয় ন সচাই মানে ৰাস্তাত অহা যোৱা মানুহে মানে
টান হৈ পৰি যায় অ অ সঁচা সঁচা অ গাড়ী লৈতো আপুনি ফুৰিবই নোৱাৰে
চাৰি চকা টো আটকি যাব ৰাস্তা
হ
দুইচকীয়াতো তেনেও যেনে তেনে যেনে তেনে ওলাই যাব অ দুইচকীয়া গাড়ী যেনে তেনে ওলাই যাব কিন্তু চাৰি চকাতো নোলাই ৰাস্তা
নাই নাই নাই নাই অ উম উম বহুত হৈ যায় আৰু পেণ্ডেলৰ মাজত মানে এনে গাড়ী লৈ পেলাই গ'লে ভালো নালাগে খোজকাঢ়ি গ'লে ইমানাল খোজ কাঢ়ি গ'লে ভাল লাগে অ
পচন্দ নালাগে
নাই নাই নাই অ সেইটোৱেই অ কি কৰি আছিলে আপোনাৰ আপুনি জিম গৈছিলে
আহ মইছো ম মইো মানে আজিৰ পৰাৰা আপোনাৰ দুই বছৰ না তিনি বছৰ আগত গৈছিলো এতিয়া ময়ও ফাঁচি গৈছিলো ৰাস্তাত ইমান ট্ৰাফিক আছে আছিলে মানে কি ক'ম আৰু আৰু এবাৰতো ইমান বৰষুণ হৈছে কি আধা ৰাস্তাৰ পৰা উভতি আহিছে
আহ আহ তেই ঠিক আছে দিয়ক কথা পাতি ভাল লাগিল আকৌ কল কৰিম অ অ ঠিক আছে দিয়ক অ ৰাখিছো অ ৰাখি অ অ
ধন্যবাদ
অ ধন্যবাদ